হেল্ল' দাদ ক'ত আছিল আপুনি
মই তোমাৰ এইফালে আছিলোঁ কোৱাচোন
মই আপোনাক এই আপোনাৰ দোকান দোকানৰ বস্তুৰ কাৰণে ফোন মাৰিছিলো।
অ কি বস্তু বা
এই আপোনাৰ এই দোকানৰ ৰং পায় ন
অ ৰং পায় অ।
অ মোৰ পাইমাৰ লাগিছিল মানে মোৰ পাইমাৰটো। আপোনাৰে মানে এনেকুৱা লিটাৰ হিচাপে আছে নে বটল হিচাপে আছে।
মোৰ তোমাৰ বটল হিচাপে আছে কিছুমান আকৌ তোমাৰ বিটাৰ হিচাপেও টো ডাঙৰ ডাঙৰ মান বটল আছে।
অ মোক দুটা বটল লাগিছিল আৰু হেৰি নেৰলেকৰ ৰং পাম নেকি?
আছে আছে আছে নেৰলেকৰ আছে।
তোৰ তোৰ উ পাঁচ চিটাৰ লাগিব পাঁচ চিটাৰ লাগিছিল।
পাঁচ লিটাৰ লাগিছিল ন আৰু মোক কি এছিয় এছিয়ান পেণ্ট লাগে নেকি?
হয় এনেকুৱা মিলাই মেলি মান লম ধয় মই পাঁচ লিটাৰ পাঁচ লিাৰটো এই দশ লিটাৰ মোক মানে বিশ লিটাৰৰ ৰং। লাগিছিল। আৰুতো মোৰ পাইমাৰ লাগিছিল চাৰিটা বটল।
প্ৰাইমাৰ কি বগা বগাটো?
অ বগাটো।
অ কি এতিয়া তোমাক কেতিয়া আছে আছে কেতিয়ালে কেতিয়ালৈ আহিবা?
মই। এতিয়াত এতিয়ো যাব নোৱাৰম এতিয়া মোৰ কাৰণে ঘৰ অমমান বিজি আছো বাৰু।
উম উম।
খোলা থাকিব নে তোমাৰ?
তই আহিব ক খন দিয়া।
অ সন্ধিয়া মই কেইটামান বজ যাম যাম কোৱা?
তুমি আহিবা? দেৰি কে নাহিবা কেইটামানত মানে হেৰি পাঁচটা চাৰিটা পাঁচটা ছটা মানত আহিবা।
অ হ'ব বাৰু যাম এনে আপুনি মোক ক'ব পাৰিব নেকি বিলটো মোৰ কিমানান হ'বগৈ এইখিনি বস্তু লৈ
বিলটো তোমাৰ বিশ লিটাৰ তোমাৰ এটা টেমা তুমি দুই লিটাকৈ তোমাৰ হেৰি টকা কৈ ধৰা তিনিশ চলিশ টকা তিনিশ চল্লি টকাকৈ ধৰা।
তোমাৰ হেৰিমান লাগিব আৰু ত্ৰিশ ত্ৰিশ চল্লিশ হাজাৰ মান টকা যাব চল্লি হাজাৰ পঞ্চাচ হাজাৰ মান যাব।
অ ধু পছ হ'ব ন মই আপুনি মানে মই অনলাইন মাৰি দিম আৰু যিটো যাওক
অ অ হ'ব আৰু
আপোনাৰ অলাগ আছে নহয়
আছে আছে অনলাইন আছে।
ব বাকী আপোনাৰ ৰঙৰ দোকানখন ক'ত খুলিছো বুলি কলে মই গম নাপাওঁ নহয়।
মই তোমাৰ নওখন হেৰিত খুলিছিলো এই চানমাৰি গচৰত
অ চান্দমাৰীৰ ওচৰত ন এই চান্দমাৰি পৰাই দুই নমৰ বাইলেনত যে আছে যে লেফ চাইডৰ দোকানখন
অ অ ডাঙৰ খন তোমাৰ নীলা অ সেইখনে আহ
আচ্ছা আচ্ছা মই মানে সন্ধিয়া মান এপাক যাম তুমি থাকিবানে নে তোমাৰ কৰ্মচাৰীখিনি থাকিব।
মই থাকিম বাৰু কমাৰ্চ থাকিব।
অ অ কিবা এটা কম বেচ কৰিবা নে কি নকৰা।
অ কৰিম বাৰু দিয়া তোমাক কিমান মান কম লাগিব?
সেই কিবা এটা কম বেছ কৰা তুমি কৈচা ত্ৰিশ চলি হাজাৰ টকা লাগিব বুলি হয় নে নাই।
আহ
তোৰ কিবা এটা পাঁচ চাৰি মান এটা কম বেচ কৰা। অ পাঁচ হাজাৰানকমাৰ মই মানে যে ত্ৰিশ পঁচ্ৰিছ মান লৈ আহিম আৰু
পঁয়ত্ৰিশ মান লৈ আহিবা পাঁচ হাজাৰ কমাই দিম চল্লিশ চল্লিশ হাজাৰ মানে হব চাগে।
অ অ মই পাঁ হাজাৰ লৈ যাম হেৰি বাকী আৰু কি বুলি কয় ৰবা দেই ত মাৰ হেৰি আছে নেকি এইটো যে ঘৰত মৰা ৰংটো আছে নেকি ভি এতিয়া আৰু ৰুমৰ চুমে মায় আ যে
অ আছে আছে প্লাষ্টিক কালা প্লাষ্টিক হে আছে নহয় প্লাষ্টিক পেইণ্ট
অ মোৰ মানে টোটেলি মই চব মানে মোৰ ঘৰে তোমাৰ পৰা আনিম বুলি ভাবিছিলো টোটেলি মানে মই লিষ্ট খন দি দিম তোমাক হোৱাছআপত দিম বা আজি লৈ যাম হাতত।
উম উম।
তুমি মোক তুমি মোক গোটেইখিনি লৈ মিলাই দিবাচোন দেই
অ হ'ব গোটেইখিনি মিলালে তোমাৰ এ মই হেৰি মান পৰিবগৈ। মই তোমাৰ ডিচকাউণ্ট অ ডিছকাউণ্ট মাৰি কৰো মিলাও তেতিয়া তোমাৰ এও পাবা এ হেৰি উম চল্লি হাজাৰ সত্তৰ আশী মান পৰিব তোমাৰ চভেনটি ফাইভ মানে ধৰি তুমি।
উম গম পাইছো গম পাইছো। তুমি তুমি সত্তৰ মাধ মিলাই দিয়া মোক
বৰ্তমান
আহ।
সত্তৰ মানতে হব দিয়া সত্তৰ মানতে মিলাই দিম পাঁচ হাজাৰ কমাম বুলি কৈছিল নহয় তোমাক।
অ মানে সুতৰ মান মিলাই দিবা কাৰণ এই মানে কি জানা মোৰ অলপ ঘৰৰ মানে অসুবিধা হৈ আছে এতিয়া উম অ তৰিকা বলো এই তাতে মানে বহুত পইচাৰ গুচি গ'ল কি ক'বাই আজি কি জানাই নহয় কিমান পইচা গুচি যায়
উম কেইদলা বনালা
চাত ঢালিছোঁ দু চাত ধালোঁতে মোৰ ম পূৰা আধা পই গুচি গ'ল তাত নাই পইচাই খালী গ'ল
অ কোটিৰ ওচৰ চৰি গৈছে চাগ ন
কি কয় কি কয়
কোটি গৈছে চাগৈ।
এ গৈছে গৈছে কোটি ওচৰ নগ'লেও ঘিহা খি চুই দিছে আৰু মানে এইবিলাক বহুত কৈ গুচি যায় বা হাজিৰা মানুহ ডেইলি আছে আগৰ চাত ধৰা কিনাখন মানুহসোপা আছে ডেইলি ম ডেইলি মনত ভাত দিয়া এইবিলাক চব আকৌ সাধাৰণ মানুহক আকৌ মানে মাংস ভাত খুৱাব লাগে।
অ সেইটো হয় বাৰু
এ এইবাক বহুত পইচা গ'ল কি ক'বা যিখিনি যিখিনি ঘিল যিখিনি কষ্টকে ঘটিছো গোটেইখিনি ছা ঘৰতে লগাই দিলো। উম ব্যৱসায় আছো ব্যৱসায় আছো কিন্তু কি কবা ঘৰ এতিয়ালৈকে হোৱা গৈ নাই মই ভাবিছো খন চাত ঢালিলো ঢালি মই এই ৰুম চোন মানে ৰুমত ৰং চং তেনেকৈ সোমাই দিওঁ তিনিম চাতখন পিছত ভাবিম আও উম মানে এতিয়া হাতত পইচা নাই যে চিনেমা চাতখন ঢালিবলৈ
আহ আহ।
পাৰ্মিশন ওলাবলৈও বহুত পইচা লাগিব এতিয়া
উম তেতিয়া হ'ব বাও মই তোক ইয়াতে মিলাই দিম দিয়া পাঁচ হাজাৰ ছয় হাজাৰ মানে কমাব পাৰি মানে মোৰ মানে তোমাৰ হয় তোমাৰ বেছি কমাই দিলে কি হয় জানা মোৰ মানে তোমাৰ লোকচানতে যায় আৰু। লোকচান থকা হ'ব যে এতিয়াও লোকচানে থাকিম বাৰু মই হল তোমাৰ তোমাৰ তুমি তুমি কৈছ তুমি কৈছ ছা বুলি মিলাই দিম আৰু পিছতো মানে কিবা কিবি থাকিলে মোৰ পৰা আনিম নিবা আৰু
মই তোমাৰ চ মোৰ বেলেগ ক আছে কিন্তি পইচাটো মই চৰ হৈ গ'ল যে। মানে মই ক'তো একো মাথা মৰি পোৱা নাই ইফালে ভবা এইফালে মই তিন তলা এতিয়া দুতলাৰ ওপৰত চ। দিলে আকৌ পাৰ্মিচন পাৰ্মিশন লওঁতে পইচা দিব আছেই।
উম।
এ সেইবিলাক পইচা মোৰ বেকে চব বেকে চব দি। দিকদা হৈ গৈছে একো নিমিলা হৈছে পইচা
অ এতিয়া মই ভাবিছো হেৰি কি কৰিম বুলি ভাবিছো হেল্ল' অ কওকচোন।
তোমাৰ তুমি তোমাৰ ঘৰৰতো আৰ্মি কেম্পৰ ওচৰত আছে ন?
অ আৰ্মি কেম্পৰ ওচৰত এ মই মানে কি জানে মই ভাবিছিলো তলৰ তা তলৰ তাই হে অ দাদা কওক।
তোমাৰ ঘৰত
হয় হয় আৰ্মি কাম্পপো আছে মানে কি সময়ত তলত তাইচ লগাম বুলি ভাবিছো কিন হেল্ল' কিয় তলত টাইলছ লগাব পৰা নাই দিগদাৰ হৈ আছেতো ঘৰটো এতিয়া তাইলছ লগাম শ তাইলছেচ তাইলচেজ পাম নেকি আপোনাৰ দোকানত? অ মানে তাইলছ তাইলছ লগাব পৰা নাই মোৰ অসুবিধা এটা পৰা নাই মই এইবিলাক কাম কৰিব পৰা নাই একো একদম অসুবিধা হৈ আছে।
তুমি পোৱা আঠ পইচা দিলে পাৰিবা ভালকে।
মোক মানে ফলিং ফলডিংখন লাগিছিল।
হয় নেকি।
ফলিংখন হ'ব আপোনাৰ তাত ফলডিংখন আছে নেকি?
ফল্ডিং ফলিংখন টো চব লাগিব দেই তোমাৰ কি। আহ ফল্ডিংখন লাগে নেকি?
মোৰ ফলিংখন লাগে মানে মই নম ইখন লগাবলৈ পইচা নাই হাতত একদম।
অ হ'ব তেনে হ'লে দিয়ক।
মই মানে তোমাৰ পা লাগিল উ মানে। নহয় মই দবা তোমাৰ হলে তোমাৰ পৰা দৰকা হলে কম পইচা দি লৈ আহিম বাকী খিনি পিছত দি দিম আৰু মুঠ মাৰি। আপুনি তেনেকা মিয়াই দিব পাৰিব নহয়।
অ সেনেকে মিলাই দিব পাৰিম বাৰু তোমাক মই।
অ আপুনি কিবা কাম বিজি আছে নেকি কামত?
অঁ অলপ বিজি।
কি কয় কি কয়।
এতিয়া শুনিছেনে অ মই কৈ আছো কওচোন। শুনিলে।
হেৰি মই আপোনাৰ পৰা অ গোটেইখিনি ইষ্টলমেট ল'লে কিমান দুই লাখ মান ল'ব চাগে মোৰ ন?
অ দুই লাখ মান যাব অ।
দুই লাখ মান গলেম আপোনাক বৰ্তমান এতিয়া। সত্তৰ আশী মানত দিম বাইকখিনি বাকীখিনি একে পিছত মুঠ মাৰি দিম আৰু দেই।
অ নব্বৈ নব্বৈ মান দি থক নব্বৈ আশী মান।
অ নব্বৈ আশী মান দি থৈ দিম বাকীখিনি আপোনাৰ মই পিছত মুঠ একে একেবাৰে মুঠ মাৰি দিম এটা কিস্তি ধৰ। আ হ। অ আপোনা হেৰি আছে ফেন চেন কিবা আছে নেকি ফেন চেন এনে।
ফেন আছে আছে।
ফেন আছে ন। অ ফেন চেন আছে‌ এব্ৰিডিং চব আছে না ফেন চেন। অ দাদা কওক।
ফেন চেন আছে আমাৰ বও নিব পাইবা তুমি নিবা নিকি।
মোৰ ফ্ৰেড চে মই মানে গোটেই ঘৰটো এভথিং চব বস্তু আপোনাৰ দোকানৰৰ পৰা আনিম বুলি ভাবিছিলো
অ তেতিয়াহলে লাখৰ ওপৰত যাব তোমাৰ চাৰি লাখ পাঁচ লাখ মান যাবগৈ
এ মানে সেইটোৱে বহুত পইচা লাগে হাতত পইচা নোহাই গৈছে মানে মোৰ এতিয়া আকৌ লোন ল'ব মন নাই এব হো লোন ললও আকৌ হোম ল'ব মন নাই লোনবিলাক মাৰিম ক' পৰা ইমান ইনকাম ম নহয় মই এতিয়া।
হয় নেকি।
অ এই দিগদাৰ বহুতো কি কবা।
সেইটো হয় বাৰু পিছে আপোনাৰ এতিয়া ন বস্তুবলাক কি কৰ্মচাই আপোনি নিজে আনিব। মানে মই দিব লাগিব ক মোৰ চাই।
নাই নাই মই এতিয়া নিজেও যাব পাৰিম চাগে ধৰি নাযাওঁ আপুনি কিবা কৰি পঠাই দিম। মুগাব।
হ'ব বাৰু নহয় তোমাক এনেই ঘৰৰ মানে কালাৰ চালাৰ ৰং। ফোন কৰিবলৈ গ'ম আছে কি মই দিব লাগিব ন তুমি ল'বা নিজে আনি।
অ মানে দিলা যদি দিয়া দিয়া যদি ভাল আছিলে।
এনেককাা মানে যায়ে মানে তোমাৰাতি দুই লাখ টকা বা আঢৈ লাখ টকাৰ ওপৰত বস্তু যায়। নাই এখন ঘৰলৈ তেতিয়া মই তোমাৰ দুজন কমাইছা তোমাৰ মানে। পইচা নোলোৱাকো দিওঁ মানে এটা দিওঁৱে আৰু মানে। তোমাৰ মানে গিফ হিচাপে দিওঁ মানে।
গৈছো মোৰ লাগিছিল বাৰু মোৰ মোৰ মোৰ নাই আপুনি দি পঠাব বাৰু।
সেইটো পইচা তোমাৰ পৰা কাত নাখায় মানে সেই। তেনেতে কাট খাই আহ'ব এক্সট্ৰাকৈ দিব নালাগ সখন্তক মাত খোৱাটো দিলেই হ'ল।
খোৱা দিব লাগিব ন ভাত পানী দিব লাগিব।
উম ভাত পানীটো দিলেই হ'ল।
ছ আৰু এই মই টাইলছ কোনটো লগালে ভাল হব এনে আপোনাৰ মতে কোন টাইল লগালে বেছি ভাল হয়
টাইলছটো তুমি এই তোমাৰ অকল খহটা নিচিনা টাইলচ এটা আছে সেটো তুমি লগাব পাৰা ভাল আজিকালি ট্টেইনডিঙত চলি আছে
অ সেইটো তোৰ সেইটো পাৰ পিচ কিমান পৰে
পাৰ পিচ তোমাৰ হেৰি টকাকৈ পৰিব তোমাৰ দুশ বিশ টকাকৈ পৰিব
দুশ বিশ টকা পৰি পাৰ পচ ন
মই পাক কিবা এটা কমাই দিম দুশ দশ লমে পিছত দহ টকা এটা কমাই দিমব চবৰ পৰা দহ টকা কমাই দিম
দুশকে ল'বা আৰু
এ নাই নাই তোমাক বহুত কমালো মই বেছি কমালে মানে মোৰ বহুত লোকচান হয় বুজিছো।
নহয় নহয় শুনা শুনা দুশ দুশকে লব পাৰিবা এ দিয়া দুশকে ল'বা আৰু
এ নাই ন ম ওখ মই দহ দহ কে লৈছো দিয়া
নাই নাই দহশ ধৰিব এই দু দুশকে ধৰা ভবা চব বস্তু তোমাৰ পৰা আনি ধবা চব বস্তু 'ব নে ন
গম পাইছো বাৰু মই দুশ পাঁচ দুশ পাঁচ দিব দিয়িব লাষ্ট
লাষ্ট দুশটকে ধৰা গোটেইখিনি বস্তু তোমাৰ পৰাই আনিম আৰু একো নকবা আৰু তোমাৰ পৰা এদিন চিনাকি নহয় নহয় আৰু আনিয়া আ আনোৱে দেখোন আগতেও
অ হ'ব তেনেহ'লে দিয়া দুশ পাঁচ দিবা দিয়া আৰু
দুশ ধৰিবা দিয়া আৰু
দুশ তিনি দিয়া
আহ দুশ এক দুশ ধৰা আৰু কি আৰু পাঁচ টকা চাৰি টকা বাকী ন কাম চাম হলে একে এপাক আহিবা আমাৰ ঘৰলে
যাম পাৰা উম উম
এই ছুটি তুমি দেওবাৰাৰে পোৱা চাগে ন দোকানো দেওবাৰে থাকে তানে
অ দেওবাৰে তোমাৰ অফ থাকে অ। আবেলি এ সময় খোলা হয় অলপ সময়ৰ কাৰণে। নটামান বন্ধ কৰি দিও ৰাতি।
উম, বুইছো, বুজিছো। দিগদাৰ হয় মানে তোমাৰ দিগদাৰ হয়।
উম, উম। অ থাকে কমোৰ কোনে লগৰ সমস্যা আছে ন এই এচিচণ্টেবিলাক আছে। সিহঁতে চাই আহিব পাৰোঁ ম। ই হ'লেও মানে দিগদাৰ নহয়।
সেইটো এচিষ্টেণ্ট থাকিলেও ইমান একে নিজত নিজে থকা নিচিনা নহয় নহয়।
উম সেইটোৱে।
উপায় নাই অ কি কবা এইবিলাক মানে কি জানা এখন দোকান দোকান বাকে কৰিলে নিজে নাথাকিল একো নহয়
অ অ।
বাকী ভাত পানী খোৱা হ'ল নেকি বাকী ভাত পানী। ভাত পানী খোৱা হৈ গল আতছা কি ভাত কি কি খানা কি আছে।
আজ তোমাৰ ম মাংস আনিছিলে হে খালো।
অ অ মানে কমাচাৰ কিনে ভাল খালে নেকি আপোনাৰ তাত।
অ।
ৰেগোলাৰ কৰ্মচাৰীক ভাত।
হব দে তেনে ধুব দিয়ে তেনে ন।
মানে কি ৰেগুলাৰ ভাত দিয়ে ন কৰ্মচাৰীখিনিক।
উম উম অ হও।
অ অ আহ ঠিক আছে দিয়ক।